দিয়া, কম দিয়া, তুমি এনে ৰাতিপুৱা কেইটাত উঠা?
মই ৰাতিপুৱা অলপ আহ', অলপ দেৰিকে উঠি আছোঁ এতিয়া বৰ্তমান সাতটা বাজে আৰু। আহ' সাতটা ব বাজাৰ পিছত যত অলপ পা মানে খোজ কাঢ়িব যাওঁ অলপ। এতিয়া গৰমৰ দিনটো, গৰমৰ দিনত কাৰণে বেছিকৈ খোজ নাকাঢ়োঁ আৰু অলপ দচ-পোন্ধৰ মিনিত মান খোজকাঢ়ো অলপ।
অ', বুজিছো, মইও, মইও এনে সাতটাতে মই এনেই আৰু বন্ধু থাকিলেতো মই নটা আঠটা মানত উঠো। এনে অ' এনে খোজকঢ়া যি অৰ্থ হ'লে মইও খুজকাঢ়োঁ কেতিয়াবা, এনে এই গৰমৰ দিনতে খোজ কৰা নাই আৰু বেছিভাগে ঠাণ্ডাৰ সময়তে মই খোজ কাঢ়ো।
আচ্ছা ঠা ঠাণ্ডাৰ দিনত বি বহুত মজা লাগে, বঢ়িয়া হয় খোজ কাঢ়িব কাৰণে।
খোজ কাঢ়িলে অপ গ, গাৰ মানে টো অলপ গৰমতটো উঠি যায় ন ঠাণ্ডা দিনত। উম সেইটোয়ে বাকী আৰু তোমাক যদি ও ও আ বেলেগ সুধিব আ যাওঁ মই, তেতিয়াহলে কি তুমি এনে, পুৱা উঠি কি কৰা আগতে।
মই ৰাতিপুৱা উঠি, খোজ-খোজ কঢ়াৰ পিছত মই এ, আহি পেলাই গা পা ধুলোঁ, গা পা ধুই পেলাই ব্ৰেকফাষ্ট-চেকফাষ্ট কৰি পেলাই ধুনীয়াকৈ মই অলপ অ, জিমত ওলাই যাওঁ।
অ, তুমি জিমো কৰা নি
অ ', জিম কৰো জিম-জিমত ওলাই যাওঁ নহলে জিম না-নাথাকিলে মই ৰাতিপুৱা, যদি মই এনেই তে-মই ক'চ হয়তো মই শিকাব যাওঁ, টেনিছ শিকাব যাওঁ টেনিছ ক'চ হয় মই ক্লাছ থাকিলে মই ক্লাছ কৰাওঁ।
অ', অ', মই এনে এ, কি কয় খোজ কঢ়াৰ পিছত আহি পেলাই মইও মো-মোহ আৰু গা পা ধুই ল তাৰপিছত চা-চ-চাহ তাহ খাওঁ, মাহতে চাহ মা হেতেও তেতিয়া উ মানে ময়ো একেলগে খাই ল খাই পেলাই আৰু মইও এনেকে কলে, মইতো এনেই কলেজ-চলেজ থাকিলে এনেকে দে-কে-কাপোৰ আপোৰ পিন্ধি ওলাই যাওঁ আৰু স্কুটিত বহি। বাকী আৰু সেয়ে মোৰ পুৱোতো সেনেকে যায়, বাকী আৰু অ, অ, তুমি এনে কি বে-ব্ৰেকফাষ্টত কি খোৱা মানে।
ব্ৰেকফাষ্টত মই আজি ৰুটি খালোঁ, আজি ৰুটি খালোঁ কেতিয়াবা ৰুটি খাওঁ কেতিয়াবা চিৰা খালোঁ কেতিয়াবা তোমাৰ মুচলি মুচলিটো ভাল হয়। আমি মই যিহেতু জিম কৰোঁ মুছলিটো অলপ বেছি মানে প্ৰ'টিন থাকে যিহেতু মুছলিটো খাওঁ। আৰু তোমাৰ ডালিয়া-চালিয়া খাওঁ আৰু দালিয়া, ছাগু সেইবোৰ খাওঁ। তুমি কি খোৱা?
মই, নিজৰটো ক'লে ময়ো ঘৰত যি ৰাতিপুৱা মানে ময়ে খাওঁ যেনে কেতিয়াবা ব্ৰেড অমলেট বনালে খাওঁ, নহলে কেতিয়াবা যেনে তুমি ক'লা এ, কি কয় উটছ খাওঁ, নহলে কৰ্ণফ্লেক্স এইবোৰৰ খাওঁ যদিও এনেকে আকৌ বনাব সময় নাথাকে। বাকি আৰু অ, কি কয় ৰুটি আলু ভাজা ময়ও এনেকে খাওঁ মাজে-মাজে। কিন্তু, এইটো মানে সদায় আৰু নহয় ন, কষ্ট লাগে বনাওঁতে। অ, ৰুটি-ৰুটি পোৱা খোৱাটো ভাল সেইটো কাৰণে দিনটো মানে ভয় এই গেষ্টিক টো সেই বাচাই।
ৰুটি খাবা নহলে তোমাৰ এ মুচলিটো মই যিহেতু খাওঁ মুচলি, মুচলিটো অলপ প্ৰ'টিন বেছি থাকে ন মুচলিটো খাবা।
মইতো কাৰণ এই ৰাতিপুৱা কিবা লাগে তাৰ মানে পুৰা দিন ওলাই যাও ন।
লাগে-লাগে অ, লাগে ৰাতিপুৱাৰ মানে একদম আ তোমাৰ ব্ৰেকফাষ্টটো বহুত-ইম-বহুত মানে সেয়া হয় ইম্পৰ্টেণ্ট হয়।
উম যোনে ইটো মানে ভালকে নাখায় তাহঁতৰ বহুত বেমাৰো হয় গেষ্ট্ৰিক বাকী আৰু বমি। বোৰ হৈয়ে থাকে।
উম হুম।
বাকীৰে তুমি কি কয় এ কেনেকে মানে তুমি এনে কাম কৰা বুলি ক'লা নহ।
অ মই টেনিছ কোচ হয় মই টেনিছ শিকাওঁ।
কেনেকে মানে যোৱা মানে গা গাই মানে নিজে মানে ভাড়া।
নাই নাই মই স্কুটাৰ মই স্কুটাৰ দিয়ে অহা যোৱা কৰোঁ মই স্কুটাৰ আছে এখন এক তিবা আছে মোৰ। মই এক্টিভা দি অহা যোৱা কৰোঁ বেছি দূৰ নহয় ইয়াতে মোৰ ঘৰৰ ওচৰতে থাকে। এ মোৰ মানে ঘৰৰ ওচৰতে কিমান দা দা পাঁচ ছয় কিলোমিটাৰমান যাব লাগে আৰু তেতিয়া।
অহ অহ উম।
ল'ৰা-ছোৱালীক।
অ মইও মইও স্কুটিতে যাওঁ মোৰো কাষতে বুলি ক'ব পাৰা মই এনেকে পুৱা উঠি স্কুটিতে এ মোৰ মই বহুত কাষত দিয়ে তাৰমানে স্কুটি দিয়ে মানে এই স্কুটিও মানে নালাগে বুলি গ'লে পায় কিন্তু স্কুটিখন লৈ যাওঁ আৰু এই অহা যোৱাত অলপমান মানে। ৰাতি লাগে। অ কলেজখন কাষতে আছে মোৰ ভাবা কি এই এক কিলোমিটাৰ মান দূৰ। নহ'লি এক কিলোমিটাৰ মানহে। মানে কি হয় মানে মই এই অ অ কিন্তু এই গৰমৰ দিনত খোজ কাঢ়ি। খোজ কাঢ়িব ইচ্ছা নাযায়। অ আৰু ঘামাই চামাই যে।
ঘামে এই মানে গৰমটো ভয়ংকৰ গৰম দিছে একদম পুৰা কি ক'বা।
প্ৰত্যেকটা বছৰ বাঢ়িয়ে আছে।
নাই নাই এতিয়া অলপ দুই মাহ তিনিমাহ এই তিনিমাহ থাকিব আৰু আগষ্টলৈ থাকিব। তাৰ পিছত আৰু মানে কথা নাই। দিয়া।
অহ এতিয়া গৰমটো এনেকুৱা হৈছে কি ফেন ফেন থাকিলেও।
বাকী তুমি দুপৰীয়া সময়ত কি ফ্ৰী থাকা নে কি মানে কাম থাকে তোমাৰ। কিবা।
অ দুপৰীয়া সমমত মইতো এনেই। ফ্ৰিয়ে থাকোঁ কাৰণ কি কয় দুপৰীয়া এতিয়া ক'ব গ'লে যদি মানে পাঁচটাৰ পিছতটো ফ্ৰিয়ে থাকোঁ মই। কাৰণ তেতিয়া আৰু মই পঢ়া শুনা কৰোঁ বা কী কিবা কাম থাকিলে। টো মানে চাকৰি ল'ম একেলগে। উম। বাকী মাজত আৰু কলেজৰ পৰা আহি গা-পা ধুই ভা ভাত-চাত খাই অলমান পাচালি মানে অলপমান ৰেষ্ট টো লওঁ। তাৰ পিছত আৰু অ' তাৰ পিছত পঢ়াতে লাগি যাওঁ, ন, কিবা কাম থাকিলে সেয়ে কৰো। বাকী তোমাৰ কোৱা, তুমি? কেতিয়া আহা? কি কৰা?
টো তোমাৰ কচিংটো মোৰ ৰাতিপুৱা থাকে বাৰু ৰাতিপুৱা, মানে ইণ্ডিভিজুৱেল কচিং থাকে, মানে প্ৰাইভেট কচিং বুলি থাকে যিহেতু, যদি জিম নাথাকে মানে, জিম মানে কচিং থাকিলে মই জিম নাযাওঁ মানে এনেকুৱা টাইপৰ। মোৰ যদি কচিং থাকে, তেতিাহ'লে মই জিম নাযাওঁ। ৰাতিপুৱা টাইমটো সেনেকে গুচি যায়, নহ'লে জি কচিংটো মোৰ সদায় নাথাকে, জিম, জিমটো মোৰ সদায় থাকে খালী ৰবিবাৰ নাথাকে, বাকী জিম কৰিলোঁ, জিম কৰি পেলাই আহিলোঁ গা-পা ধুলোঁ, খাই লৈ পেলাই ধুনীয়াকৈ সেনেকৈ মই এইখিনি সময়ত মানে মোৰ ফ্ৰী টাইম, ঘৰতে থাকোঁ এইখিনি সময়। এই, এই সময়খিনিত তাৰপ তেতিয়া ভাত চাত খাই পেলাই ধুনীয়াকে মই পাঁচটা বজাত ওলাই যাম, পাঁচটা পৰা মই তাতে চাৰে আঠটালৈ কোচিং থাকে মোৰ, যোনটো মোৰ সদায় থাকে মানে, নৰ্মেল কোচিংটো মোৰ, সেইটো মোৰ সদায় থাকে, সেইটো চাৰে আঠটালৈ থাকে আৰু তাৰপত ঘৰত আহো। এতিয়া গৰম যিহেতু গা-পা ধুওঁ অলপ ফ্ৰেছ হওঁ, ফ্ৰেছ হৈ পেলাই ভাত-পানী খাই পেলাই শুইয়ে যাওঁ আৰু মানে মই সোনকালে শু, মই ইমান দেৰিকে নুশু মানে। মই সোনকালে শু অলপ। আঠ ঘণ্টা মানে মোক লাগিবই টোপনিটো মোক সেনেকুৱা মানে।
উম, ৰাতিপুৱাই সোনকালে যাব লগা হয় ন।
সোনকালে যাব। লগা হয়, উঠি উঠি পেলাই অলপ খোজ কাঢ়িলোঁ, মানে পানী-চানি খাই পেলে অলপ খোজ কাঢ়িলোঁ, খোজ কাঢ়ি পেলে ঘৰৰ আগতে খোজ কাঢ়োঁ বাৰু।
উম, তুমি অ তুমি এনে কি কয় বেছি নিজৰ- ফেমিলিৰ লগত থাকা, থকা নে অকল
নাই নাই, মই মাদুত। তালত থাকোঁ।
অ', ময়ো মামা আৰু তাহাঁতৰতে থাকোঁ। ও, মইতো এতিয়া কলেজৰে ন অকলে আ কাষতে আছে, মোক ঘৰে ইয়াতে মানে।
আচ্ছা আচছা, তুমি, তুমি কিল অকল, অকল মানে অকলশৰীয়া ল। ল'ৰা নিকি, মানে চিংগুল চাইল্ড নিকি?
নাই, অ তয়ে ম অকলে ঘৰৰ হ'ব পাৰা। কাৰণ মানে কাজিন আছে আৰু সেইবোৰ আহা-যোৱা কৰে আৰু বাকী, অ বাকী ইয়াতে মই অকলে এনে কি কয় এনে। ক'ব গ'লে মাহঁতেই আৰু ভাত-চাত সেইবোৰ বনাই। পঢ়ে মোৰ ইমান বেলেগ ক কষ্ট নহয়, সেইটোয়ে মানে। মই নিজৰ কা, কাৰ্য খিনিতে মানে মনোযোগেদি কাম কৰিব পাৰো। কিবা থাকিলে, অ, বাক তুমি ৰাতি তুমি যদি মোৰ ৰাতি অলপমান দেৰি হৈ যায় কাৰণ দুটা কামৰ পৰা অহাৰ পিছতহে মানে। খোৱা খোৱা বস্তু বোৰ বনাই আছো নাই সেইটো মানে ভাবা কি দহটা এঘাৰ মান বাজি
দছটাই মোৰো মোৰো সিমান মোৰ চাৰে দছটা মান বাজি যায় আৰু মই ইয়াৰে যোগেদি মানে তোমাক তোমাৰ লগ কথা পাতি আছো যি তোমাৰ এটা কথা তোমাক কওঁ আৰু ৰাতি শোৱাৰ আগতে মানে ফোনটো বেছিকে নাচাবা।
অ অ
মানে মোবাইল টো বেছিকে চালে মানে আমাৰ মগজুত কিবা এটা হৰমন থাকে বুলি ক জনা যায় মানে জনা যায় মই জানো আৰু নামটো পাহৰিলোঁ মই গতিকে সেই হৰমনটো মানে যদি তোমাৰ ৰিলিজ হৈ যায় মাথা মানে তোমাৰ মগজুত সেইটো আমাৰ টোপনিটো দেৰি হয় ৰাতিপুৱা উঠাত দেৰি মানে আমাৰ যিহেতু ঘণ্টা শুবই লাগে আমাৰ আমাৰ কাৰণে আঠ ঘণ্টা মানে একদম লাগিবই স্বাস্থ্যৰ কাৰণে স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় আঠ ঘণ্টা উপওৰণে। তাৰ তল যদি শুৱা তোমাৰ অলপ বেমাৰ আজাৰ হ'ব বা তোমাৰ গাটো দুৰ্বল দুৰ্বল হ'ব পাৰে ন দৈনন্দিন জীৱনত চকুতো বেয়া হয় তোমাৰ যিহেতু এই গৰমত তোমাৰ বেছিকৈ আমাৰ দেহাই মানে নাটানে। টোপনি টু ৰাতি ভালকৈ হ'বই লাগিব হয়নে নাই গতিকে মই তোমাক মানে ৰাতি অলপ মোবাইলটো মানে কমকৈ চাবা দিনত চাবা দিনত হেৰি কৰিবা
ৰাতি অ হয়টো ৰাতি মোৰোএক ঘণ্টা মান
যায়ে যায়ে সেই সেইটো সেইটো বস্তুতটো বেয়া সেইটো বস্তু বস্তুটো মানে কমাব লাগ মোৰ নিজৰো আছে মোৰ নিজৰো আছে সেটো মই নিজে কমাব লাগিব
উম নাই ন নিজৰ ব মই চেষ্টা কৰোৱে কিন্তু কি কয় কেতিয়াবা এনে যায় যায়ে ন কেতিয়াবা লগে কেতিয়াবা কিবা ক'লে আৰু কিবা অ মানে কি হয় বন্ধু বন্ধু বোৰে ৰাতিয়ে মানে
ৰাতিয়ে মনত পৰে আৰু ৰাতি কথা পাতোতে পাতোতে ব
অ অ গমেই নাপাই তাৰ পিছত যে গম পালো কি অ বাৰটা বাজি গ'ল এটা বাজি গ'ল অ তাৰ পিছত এই গম পাল ৰা উঠিব লাগিল যে উঠি পেলাই ৰাতিপুৱা কি হয় গাত শক্তিয়ে নাই মানে কি এই কি আগতে মানে এলাহ লাগি যে বস্তুটো কৰিব কি গৈ সো আৰু অলপ খো বলে আৰু অলপ শুব বলে এনেকুৱা মাাই অ অ অ তাৰপিছত এই আহি ফালে ভাবো কি নাই খৰচ শুন দেে লাছত কি হয় আহি পেলাই আৰু বেলেগ কামত কি কয় ব্যস্ত হৈ যাওঁ নহলে মোবাইল টোয়ে চাব জানো কাঁহী আহ বস্তুতটো সেই সেইটোয়ে হৈ থাকে সেইটোয়ে হৈ থাকে তোমাৰ গাতটো মানে কি কয় এই ভালকে টোপনিয়ে কলে ৰবিবাৰে পায় সেইটো কাৰণে অ ৰবিবাৰে দিয়ে চবে দেৰিকে উঠে সিটো কাৰানে কি কয় মোবাইল ৰাতি ইউজ কৰাটো তুমি যে পালা বু ঠিকে পালা সেইটো কমে দিব লাগে
কমাই দিব লাগে তুমি যেতিয়া তুমি অ সাতটা আঠটামান বজাত সেইটো টাইমত সেইটো সময়ত মানে কথা পাতা তুমি সেইটো সময়ত তোমাৰ লগৰ বোলে মেছেজ দিলে ভাল হয় সেইটোৰ সময়ত আমি যিহেতু আমিতো স সময়ত ইমান কাম নাথাকে সাত আঠটা বজাতো আমিতো ফ্ৰীয়ে থাকোঁ হয় নে নাই
অ অ অ
চাট হাউচত আমাৰ কাৰো মানে অফিচ কৰাবিলাকেও আহি যায় ধুনীয়াকে ফটোশুট স্কুলৰ পৰাতো আহিয়ে যায় সেইটো সেইখিনি সময়ত মানে আমি আমি যিহেতু ছাত্ৰ ছাত্ৰী মানে অ পঢ়া সময় বাৰু সেইখিনি সময়ত কিন্তু পঢ়া সময়লৈ পঢ়াৰ মাজতে মানে আধা ঘণ্টা এক ঘণ্টা উলিয়াই পেলাই আহ ইত নিজৰ লগৰবোৰৰ লগত কথা পাতিব লাগে আৰু কিন্তু ৰাতি সময়ত মানে বেছি বেছি দেৰিলে হোৱা মানে থকাটো বেছি বেয়া আমাৰ
হয় হয় আৰু ৰাতিপুৱা দেৰিকে উঠেযেএইটো কাৰণত আৰু কি কয় আৰু বহুত এই ধিৰজটো লাগে ন দেৰিকে উঠিলেও কাম বোৰ নহৈ যে ঐ এনেকে কিবা বস্তু পাৰাও যায় কেতিয়াবা অ অ সেই এ মই অ বাকী তোমাৰ কথা যে ভাল লাগিল মই এইটোয়ে কব বিচাৰো তাৰ ওচৰত দৈনিক জীৱনৰ কথা
অ নাই নাই ঠিকেই আছে ভাল থাকা ঠিক আছে দিয়া